হেল্ল'? হেল্ল'?
খুনি
হেল্ল, ' অ শুনিছো শুনিছো শুনিছানে?
অহ, কি কৰি আছা বন্ধু?
আছো এনেই আছো, তুমি?
ময়ো এনেই আছো ৰ'বা।
হয় নিকি।
বা কি কি খালা আজি ৰাতিপুৱা?
ৰাতিপুৱা মানে এ ৰুটি খালো। তোমাৰ?
হয় হয় উম। মই ৰাতিপুৱা ফ্ৰাইড ৰাইচ খাইছিলোঁ। কণী ফ্ৰাইড ৰাইচ, কণী ফ্ৰাইড ৰাইচ।
কণী ফ্ৰাইড ৰাইচ কি হেৰী?
কণীয়ে ভাত। তে যে মিক্স, যে বনাই কেনে যে?
টোত ভাত ভাজি বুলি ক'লি
অ ভাৱক কণী মিক্স। থাকা যে।
অ আৰু এতিয়া দুপৰীয়া কি খাবা?
দুপৰীয়া খালো ৰ'বা আজি নিৰামিষে খালো, শাক ভাজি ভাত তাৰপিছত পনীৰ।
পনীৰ?
আৰু কিবা এইটো চাটনি, পটল চাটনি।
পতল চাটনি নেকি?
হয়-হয়, তুমি কি-কি খালা দুপৰীয়া?
শুন আৰু ভাইতিৰ কেচ।
কি আজি আছে আঞ্জা?
অ তোমালোকৰ নিৰামিষ মানে?
নিৰামিছ। বাকী আৰু? কুৱা?
বাকী আৰু কোৱা? ৰাতিপুৱা কতবা গৈছিলা?
নাই-নাই, যোৱা নাই ঘৰতে।
অহ মই ৰাতিপুৱা উঠিলো, উঠি কানে ব্ৰাচ কৰিলো, তাৰপিছত ব্ৰেকফাষ্ট কৰিয়ে গণেশগুৰি গৈছো। এই মাত্ৰ জাষ্ট ঘৰত আহিছো। কাক? কামত গৈছিলো, জাজ ঘৰত আহিছো, কামৰ পৰা জাষ্ট।
গণেশগুৰি?
উম হুম, মোৰ কামটো গণেশগুৰিতে হয়। খ্ৰীষ্টান বস্তি চিনি পোৱা ন? তাতে-তাতে।
খ্ৰীষ্টানবস্তিত নেকিন?
হয়-হয়-হয়-হয়-হয়।
অ ভালেই।
এই পাৰট পাত টাইম কাম কৰি আছো। ত
পাৰ্ট টাইম হয় নেকি?
এ কি কি কিহৰ কাম কৰি আছ। কিমান টকাত ব্লিংকিটৰ যে অফিচ আছে ব্লিংকটৰ যে অফিচ আছে তাতে তাতে।
অ
থাকিব লাগে কাউন্টাৰত। অফ অফিচৰ কাউণ্টাৰত।
ঠিকে আছে বাৰু বাকী আৰু হেৰিবোৱা আৰু মানে ৰাতি ক'ত যাবা নেকি?
বনা নাই পিছলৈ প্লেন বনিব চাগে।
হয় হয় নেকি?
হয় হয় অলপ দেৰিকে প্লেন বনিব মানে আমাৰ প্লেনটো। দুখত বুনি যায় ন আগৰ পৰা প্লেন প্লেন বনাই নথৈ যায় আজি ৰাতি ইয়াতে যাওঁ নতে যাওঁ। অ তোমাৰ চাউন্দ আহি আছে বন্ধু। নাজানো বেকগ্ৰাউণ্ডত চাব লাগিছে।
এ তোমাৰ আহিছে চৰাইৰে আহিছে মই চৰাই হেৰি কৰি আছে তোমাৰ।
অ চৰা চৰাৰ।
তোমাৰ আহি আছে অলপ চলপ মন নাই।
উ মোৰ ফেনে চলি আছে ফেনৰ চাউড চাউ শুনব পৰা।
মোৰ ফেনৰ মাততো বহুত হয় ইনভেতৰ। হ'ব না।
বাক কোৱা আৰু কলেজ কেতিয়া তোমাৰ আছে?
কলেজ কলেজ যাম আৰু পিছত। আজি নহয় আৰু এ পিছত গৰম বন্ধ আহিলেই দেখোন।
কি পঢ়ি আছা তুমি?
আছো এনেই আছো।
অ
একে আৰু কলে নাই পিনি বাকি কোৱা আৰু হে ফৰিব কত যোৱা নাই।
ফুৰিব ক'তো যোৱা নাই মানে। মানে ফুৰিব যোৱাৰ প্লেন বনি আছে ৰ'বা। মানে লং ট্ৰিপত উম দাজ। কি কৰিছা। তাকে
হয় নেকি?
হয় হয় গাড়ী লৈ যাম বুলি ভাবিছো। মানে এইটো ফেমিলি ট্ৰিপ মানে ফেমিলি ট্ৰিপ।
ফেমিলি থ্ৰ্ৰীপ। হ'ব দাৰ্জিলিং, দাৰ্জিলিং দ্জিলং দাৰ্জিলিং ক। ক'ত আছিল ন তোমাৰ।
দাৰ্জিলিং। ছিকিম পাৰ। সেইফালে দাৰ্জিলিং, ৱেষ্ট বেংগল।
নিউ জলফাইগুৰি নেকি।
হয় হয়, নিউ জলপাইগুৰি পাৰ হয় শিলিগুৰি পাৰ হয়।
চিলিগুৰি।
অ, ছিকিম পাৰ হৈ গলে ন দাৰ্জিলিং ছিকিম আগত পৰে। পাৰ হৈ গৈ কেনে দাৰ্জিলিং। ধুনীয়া। জেগা, কোনটো দাৰ্জিলিং ধুনীয়া জেগা।
ঠাণ্ডা আছে কি তোমাৰ।
ঠাণ্ডাৰ দিনত।
অ ভালেই লাগে।
তাকেতো ভাবিছো এতিয়াবা কি হয় প্লেনটো বনাহে। বনোৱে গৈছে পলেনটো বনোৱাহে গৈছে এতিয়াবা প্লেনটো সফল হয় নাই। এইটোৱে জানো। ভাবিছো। বাকী তোমাৰ ট্ৰিপ নাই মানে ক'তবা মানে। ফুৰিব নোযোৱা।
ভবা নাই বাৰু এতিয়া। ভবা নাই কিয়?
জ জ হয়
নাই নাই। কৰা নাই, তোমাৰ এনে মানে কি হেৰি অ গোৱাত যাই পোৱা নাই ন। উ
হয় নেকি!
হয়।
পচি পাচি আহ আছে নেটৱৰ্কটো কম আছে নেকি তোমাৰ মানে।
কি কি কৈছা
অ অ
এবাৰ
অ অ ইচ্ছা আছে অলপ মান
তাকে হয় ইচ্ছা আছে ইচ্ছাতো থাকে মোৰ ইচ্ছা কাশ্মীৰতো যোৱাৰ ইচ্ছা আছে বহুত জাগা ইচ্ছা আছে যোৱা ইচ্ছা থাকিলে নহ'ব সফল হব লাগিব।